হেল্ল'! শুনিছা নে!
অ, অ, শুনিছো।
মানে অকমান এইকেইদিন মানে তোমাৰ জিঅ'ৰ মানে অকমান নেটৰ্কটো ডিছটাৰ্ব দি আছে।
অ, আচ্ছা, আচ্ছা। মানে বহুতে ইউজ কৰি আছে ন, সেইকাৰণে চাগে।
বাকী, ট্ৰেভেলিঙৰ কথা কি ভাবিছা? ক'ত যাবা?
সেইটোৱে, কি কৰি আছা?
এই দোকানত আছো এতিয়া, ফাদাৰ আহিছে দোকানত।
অ, আচ্ছা, আচ্ছা। ভাত খালা?
ভাত খোৱা নাই, খাম হে। মই দুটা-দুটামান বাজিব মোৰ খাওঁতে।
ঠিকে আছে, খবৰ। মইও খাম আৰু বনাই আছে ন। বাকী, খবৰ-খাতি ভাল? আচ্ছা, আচ্ছা। অ। মোৰো ভালে আছে।
বাকী, মানে বিজনেছ ক'ত প্লেন কৰিম বুলি ভাবিছে এতিয়া? অ, বিজনেছ বোলে চৰি ট্ৰেভেলিং?
অঁ, ট্ৰেভেলিং তোমাৰ, এতিয়াতো কলেজ বন্ধ ন! ত', ভাবিছো এনেকে যাম বুলি তোমাৰ, হেৰি দিল্লী মানে, দিল্লী মানত যাম আৰু।
দেল্লী নেকি! এ, দেল্লীততো তোমাৰ এতিয়া গৈ লাভ নাই, কাৰণ তোমাৰ শুনা, এতিয়া তোমাৰ এনেই গৰম পৰি আছেতো। আৰু তোমাৰ গৰম পৰিব গ'লেতো দিগদাৰ আছেগে দেল্হীত। আৰু দেল্হীত তোমাৰ মানে টেম্পাৰেচাৰটো বহুত হাই হৈ যায় না। আমাৰ গুৱাহাটীতকেও মানে তোমাৰ টেম্পৰেচাৰ বহুত হাই হৈ যায়।
আচ্ছা, আচ্ছা।
এটা কাম কৰিব পাৰা, এই লাডাখ ফালে যোৱা প্লেনিং কৰিব পাৰা।
অ, লাডাখ ফালে যাওঁ বুলি ভাবি আছো তেনে।
এজনৰ মিনিমাম খৰচা কিমান মান হ'ব?
এনে তোমাৰ খৰচাটো লাডাখ গ'লে হ'ব তোমাৰ নিজৰ বাইক হ'লে তোমাৰ বাইকৰ খৰচাটো নাই বাৰু, বাকী তেলৰ খৰচাটো আহে ন! তেলৰ খৰচাটো লাগিব তোমাৰ, যেনেকে ভাবি লোৱা, বিশ হাজাৰ মানে ভাবি লোৱা, মানে
এজন-এজনৰ নেকি! এজনৰ নে দুজনৰ, এজনৰ? এজনৰ।
মানে বহুত তেল লাগে ন, অহা-যোৱাত!
তোমাৰ কি বাইক?
এইটো মোৰ তোমাৰ হান্তাৰ হয়।
এই হান্টাৰে বহুত খাই, কৃষ্ণ। হান্টাৰ আৰু বুলেট টেংকি আৰু এইখন।
সেইটোৱেতো বহুত খাই তেল।
এতিয়া কি কৰিবা আৰু বেলেগ বাইক ৰেন্ট ললেও তোমাৰ বহুত লাগি যায়, চল্লিশ হাজাৰ তাতে লাগি যায়।
তাতকে বিশ হাজাৰ দি পেলাই এইখনতে যোৱা বেছি ভাল।
সেইটোৱে সেইটোৱে।
তুমি দশ দিবা, মই দশ দিম বচ হৈ গ'ল।
অঁ হৈ গ'ল, দু দুইজনে যাব পাৰি তেতিয়া, একো কথা নাই। বাকী খোৱা বোৰৰ তোমাৰ আহিব দশ হাজাৰ মান। বাকী থাকা। তোমাৰ আহিব দশ হাজাৰ, তেনে মানে পঞ্চাশ হাজাৰৰ ভিতৰত হৈ যাব লাগে আৰু অহা যোৱা লাডাখত।
মানে খাই মেলি?
অঁ, খাই মেলি পিন্ধা কাপোৰ পিন্ধাটো লৈয়ে যাম ঘৰৰ পা।
অঁ হেৰিও থাকিব। থাকিব নহয় তোমাৰ থকা ষ্টেজ এটা লাগিব না।
অঁ।
লাডাখ গৈ পেলাই তুমি বোলে পতকে গুচি আহিলা, তুমি মানে ভাল নালাগিব না ফুৰিবলৈ গৈ।
ন সেইটোৱে সেইটোৱে।
থাকা তোমাৰ ৰেন ৰেন মানে ৰেণ্ট টাইপৰ হাউচ এটা ল'ব লাগিব তোমাৰ।
উম, সেইটো কৰিম বাৰু।
এ আজিকালি ইমান এটা ৰেণ্ট নলয়তো। মানে জেগা চাই দাম আছে আৰু।
অঁ, সেইটোৱে জেগা চাই মানে লাডাখৰ অলপমান কষ্টলি হৈ যায় মানে পাহাৰীয়া ইলাকা হয় ন। ইমান এটা বস্তু অহা যোৱা কৰিব প্ৰব্লেম হয়, চ' তাত অলপ দাম লয়।
উম' এইটো হয় বাৰু।
অঁ, বাকী তুমি গৈছিলা নেকি ক'ৰবাত ইনে ঘূৰিব?
মইতো এনেই যোৱা নাই, মোৰ এই তোমাৰ এই তোমাৰ জুলাই মাহত।
অঁ।
মই মানে গুৱাহাটীৰ ফালে যোৱা কথা আছে।
অঁ আচ্ছা, কি কৰিলা?
হা।
কি কৰিলা তাৰপিছত গ'লা?
নাই নাই যামহে এই তোমাৰ জুলাই মাহত।
জুলাই মাহত যাবা ন, আচ্ছা মানে
উজান বজাৰ যে এই ফিল্ডখন যে,
অঁ, উজান বজাৰৰ ফিল্ডখন অঁ।
অঁ, তালৈ যাম বুলি ভাবি আছোঁ মানে অলপ। আৰু জুবিন দাৰ ক্ষেত্ৰতখনো চাই আহিম বহুত দিন মানে তেখেত মৰাৰ পা মানে মই যোৱাই নাই একবাৰু।
আচ্ছা আচ্ছা গম পাইছোঁ তুমি ঠিকে আছে, এইটো চাব পাৰা বাৰু বাকী গুৱাহাটীতো চাব বহুত বস্তু আছে কিন্তু তাতকৈ ভাল তুমি অলপ যেনেকুৱা গুৱাহাটীত যোনবিলাক হিডেন ৱাটাৰ ফলচ নহ'লে হিডেন জেম বিলাক আছে যে,
উম উম।
অঁ, সেইবিলাক চালে ভাল মানে।
আৰু এটা জেগা আছে কিন্তু গুৱাহাাটীতে এই তুমজাং বুলি কৈ যে তুমজাং। বহুত ধুনীয়া ধুনীয়া জেগা কিন্তু সেইটো। তোমাৰ মানে যদি উঠি পেলাই তুমি তাত যদি মেগি চেগি যদি খাব পৰা, তাত মানে ফেমাচ তোমাৰ মেগীটোৱে। মেগীটো আৰু তোমাৰ চাহ টো, কি ধুনীয়া বনাই তাত। মানে, পাহাৰীয়া এলেকা পৰি যায় না। মৰ্নিং তুমি উঠি পেলাই মানে তুমি পাহাৰৰ ওপৰত গৈ পেলাই তোমাৰ মানে লাঞ্চ ধুনাকৈ কৰিব পাৰা তুমি আৰু।
আচ্ছা আৰু তুমজাং গ'লে মানে কেইটাত মানত যাব হ'ব ইয়াৰপা কেইটাত মানত ওলাম।
এ তোমাৰ এনে ঘৰ ক'ত?
মোৰ এনে ঘৰ তোমাৰ পৰৱা পৰোৱাতে আছে, এইকণতে আছে আৰু তেজপুৰতে।
তেজপুৰ পৰোৱা?
উম।
তোমালোকৰ তাৰ পৰা গ'লে মিনিমাম অ', তুমি এতিয়া কেতিয়া যোৱা বা তুমি এতিয়া সন্ধিয়া যোৱা, ৰাতি যোৱা তোমাৰ কথা এতিয়া।
এইটো তোমালোকে যেতিয়া যাবা আৰু তোমালোকৰ লগতে গুচি যাম আৰু।
অ', এনেই গ'লেতো ভাল তোমাৰ হেৰি ৰাতিপুৱাই যোৱা ভাল। এতিয়া তোমাৰ সন্ধিয়াকে, অ', ৰাতিপুৱা তোমাৰ এনেকুৱা তোমাৰ ঘৰ পৰা ওলাই দিলো আমি ছটা বা সাতটা বজাৰ পা ওলাই দিলো তেতিয়া আমি ধুনীয়াকে সন্ধিয়া গৈ পেলাই পাই যাম।
অ', হ'ব ঠিক আছে বাৰু, সন্ধিয়া গৈ পেলাই তাত পাই যাম তাৰপিছত তাতে হ'ম ষ্টে এটা চালে তাৰপিছত নেক্সট ডে' তোমাৰ ট্ৰেকিংটো ষ্টাট কৰিব পাৰিম ন?
অ', অ'।
পাহাৰ ওপৰত।
অ', মানে আমাৰ লগৰ কেইটা গৈ আহিছেটো।
ও'।
মানে জেগটো বোলে বহুত ভাল পাইছে বোলে। সিহঁতে আকৌ যাব বোলে, এই তোমাৰ এই জুলাই মাহত যে সিহঁতে আকৌ যাব বোলে, তাত পুৰা ঠাণ্ডা বোলে।
আচ্ছা হয় নেকি?
উম, তোমাৰ গছ গছনি ভৰি আছে না বস্তুটো, আৰু তোমাৰ ৱাটাৰ ফ'ল আছে।
অ', গ'ম পাইছোঁ। বাকী তোমাৰ ৱাটাৰ ফ'লত গা ধুবলৈ বেলেগো কাপোৰ লৈ যাব লাগিব চাগে?
অ', বেলেগ কাপোৰ লৈ যাব লাগিব বাৰু দেই।
আকৌ আৰু যে জোত তা যে আহে এটা ট্ৰেকিঙৰ কাৰণে, তেতিয়া ভৰিটো ইমান নিবিখাই, এইটো তোমাৰ আছে নে?
হয়, সেইটো মোৰ তাত বাৰু নাই কিনি ল'ম বাৰু একো নাই সেইটো ইমান।
অ', সইটো দুটা পেয়াৰ কিনি ল'ম ন?
এইটো কিনি ল'বই লাগিব, নহ'লে আকৌ মানে নহ'ল আকৌ বিষাব না বস্তুটো। খালী ভৰিটো খোজকাঢ়িলে। আৰু তোমাৰ তাত কাইটৰ গছ আছে বিশেষকে।
অ', সেইটোয়ে এইটোয়ে কাইটৰ আছে ন?
আৰু তাতে নদীয়ে চদীয়ে খোজ কৰিব লাগিব।
সেটোয়ে সেটোয়ে। এটা কাম কৰিম তোমাৰ অ', তুমি সন্ধিয়া মানে ফ্ৰী আছা?
সন্ধিয়া মানে ফ্ৰী আছো আৰু।
অ', তেনে তেতিয়া আমি জোতা টোতা কিনি লৈ আহিম আমি আৰু যি যি বস্তু লাগে মানে। এতিয়াতো জুলাই আহিলে ন, জুন চলি আছে।
মানে জুলাই মাহত গ'লে ভাল তোমাৰ গৰমটো বেছি পৰে না জুলাইতে। এ তেতিয়া তোমাৰ গ'লে মানে ভাল আৰু। আৰু চবৰে মানে তেতিয়া তোমাৰ স্কুল বন্ধ থাকে না।
অ'।
এ বাকী লগৰ কেইটাও যাব পাৰিব।
হ'ব ঠিক আছে সেইটো সেই সেইটো কৰিম বাৰু কথা নাই একো।
মানে লাডাখ যোৱাতকে মানে তুমি যে কম দামতেই তুমি মানে ভাল এটা এক্সপেৰিয়েঞ্চ তুমি লৈ আহিব পাৰিবা।
আচ্ছা আচ্ছা, গম পাইছো ঠিকে আছে তেনে তাতে গুচি যাম বাৰু। তাৰপিছৰপৰা তোমাৰ লাডাখৰ প্লেনটো আছে বাৰু সেইটো কৰিলে ভাল আৰু তুমিও বহুত যাবা মোৰ লগত।
অ', লাডখ তোমাৰ নেক্সট ইয়েৰ গুচি যাম লাগিলে আমি।
অ', নেক্সট ইয়েৰ গুচি যাম ন, বাজেটটো অলপমান লাগে।
বাজেটটো মানে আমি পুজিটো আগতে বনাই ল'ব লাগিব ন বস্তুটো।
অ'।
যাম বুলি মানে পতককে মানে ক'লেইতো নহয় না হয়নাই। জানাই চাগৈ কাৰণ আজিকালি চব তোমাৰ পইচাই খেল না।
সেইটোয়ে।
পইচা নহলেতো একো নাই।
উম গম
পইচা নহলে তোমাক লগৰকেইটাও তোমাক ভাও নিদিব গৈ লাষ্টত গৈ।
সেইটোয়ে সেইটোয়ে, পইচাটো লাগে এতিয়া বাত কি বাকীবোৰৰ বাৰু পইচা হোৱা নাই বাৰু।
অহ অহ।
সেইটোয়ে।
বাকী বাকী কোৱাচোন বাৰু কি কৰি আছা এতিয়া?
বাকী বাৰু মই এনে চাইছিলো মানে কেনেকুৱা লাডাখত গৈ পেলাই মানে কেনেকুৱা এক্সপেৰিয়েঞ্চ হয় এনেকে ইউ তুবতে চাইছিলোঁ মানে অনলাইন চাব পাৰি ন, ব্লগ বিলাক এইবিলাক চাই আছিলো এ
অ' অ' অ' এ তোমালোকৰ লগৰ কোনোবা গৈছে নেকি?
মোৰ লগৰ বাৰু উম মোৰ লগৰ নাই যোৱা মোৰ দাদা এজন গৈছিলে। মানে ইণ্টাৰ গ্ৰুপ। ট্ৰিপৰ লগত চ সিহতক সুধিলো মানে এনে কেনে কেনেকে যাব পাৰি কোনটো ৰুটৰ পৰা যাব পাৰি। কি কি লাগিব এইবিলাক সুধিছিলো দাদাই অলপ ইনফৰ্ম কৰিলে আৰু কি কি লাগে কি কি নালাগে ক'লে আৰু এক্সপিৰিয়েঞ্চ এটা কৈছে।
অ', অ'।
সেইটোৱে। বাকী লাডাখ যোৱাৰ ৰাস্তাটো মানে বহুত মানে ভাল মানে। জাগাটো মানে বহুত ধুনীয়া বাচ অলপ পাথৰুৱা এলেকা ন।
অ', পাথৰৰ অকমান জেগা আছে।
অ', পাথৰ জেগাতো আছে চ' সেইটো কাৰণে না
মানে অলপ বুলি নহয় তোমাৰ জেগাই জেগাই মানে পুৰা শিলেই আছে তাত কব গলে।
অ', সেইটোৱে শিল আছে আৰু পাহাৰীয়া ইলাকা ন ওপৰ তল উ
আৰু ব-বৰফৰ পুৰা আবিত্ৰ আৰু জেগাটো। তাত মানে তোমাৰ ঠাণ্ডা দিনত গ'লেতো তুমি থেৰু খাই মৰিব লাষ্টত।
সেইটোৱে মানে ঠাণ্ডা দিনত গ'লে গৰম কাপোৰ কিন কিনি লব লাগিব বহুত মানে পুৰা গৰম কাপোৰ লাগিব।
কিন্তু মানুহে যিমানেই যি নহওঁক কিয় মই ঠাণ্ডা দিনটোৱে বেছি মানে ভাল পাওঁ।
অ', ময়ো সেইটোৱে বেছি ভাল
মই এই গেলা গৰম খনত মানে থাকি পেলাই মোৰ একদম অসহ্য লাগি যায়। এইবাৰ কিন্তু ইমান এটা গৰম নাই কিন্তু দেই।
অ', এইকেইদিন মানে বৰষুণ দি আছে ন।
অ', এইবাৰ কিন্তু ইমান এটা গৰম নাই, তোমাৰ এই জু জুলাই আৰু আগষ্ট মাহতে যি পৰিব আৰু গৰম দুমা
সেইটো সেইটোয়ে, টো সেইকৰণে মই ভাবিছো মানে অলপ আগষ্ট মাহত মানে অলপমান একলেন যাম বুলি, গৰম পৰিব ন,
অ অ
এইটো যাম বুলি ভাবিছো আৰু
তোমাৰ কিন্তু এইখনো বেয়া নহয় কিন্তু তোমালোকৰ এই গুৱাহাটীৰ- এইটো উজান বজাৰৰ যোনখন ফিল্ড খন যে, তাত তোমাৰ একলেন চেকলেন চব আছেতো এখন পাৰ্টত পাৰ্কতে, সেইখনো কিন্তু বেয়া নহয় কিন্তু
অ গম পাইছো
আৰু তাত বিশেষকে মানে তোমাৰ চিংগিঙৰ কাৰণে তোমাৰ কিন্তু - মানে ইনষ্ট্ৰুমেণ্ট খিনি তাত আছে তু
অ
তাত মানে চেটিং কৰি থোৱা থাকেই মানে গোটেইখিনি
আচ্ছা আচ্ছা গম পাইছো, ঠিকে আছে তেনে তুমি মোক ক'বা কেতিয়া যাবা,
অ ঠিক আছে মই তোমাক পিছত ফোন কৰি ক'ম হা,
অ হ'ব দিয়া ঠিক আছে